কথা তে মই তুমাৰ পৰা জানিব বিচাৰো ফেশ্বন ভাল পোৱানে?
উম। মই ফেশ্বন ভাল পাওঁ মই কলেজত কিবা ফেশ্বনৰ ফাংচন হ'লে সেইবোৰত মই নিজৰ নাম দিও আৰু মই কিতটা কি কয় আৰু সেনেকে আৰু মানে ভাল নাপাও এনে এনে আৰু কিবা কাৰ্য এনেকে ফেশ্বনৰ কিবা হ'লে আৰু তাতে মই ভাগ লওঁ। কিন্তু মই এনে যদি সুধিছা নেকি একদম মানে বে প্ৰেম আছে নেকি ফেশ্বনৰ লগত সেনেকুৱা নাই, এনে তোমাৰ কি ফেশ্বন ভাল পোৱা নে?
অ', তুমি কোৱা দৰে ময়ো তেনেকে ফেশ্বন ভাল পাও। আৰু ফেশ্বন এনেও ভাল পাওঁ ধৰা কেতিয়াবা উৎসৱ-পাৰ্বন হ'লে। বা কেতিয়াবা কিবা বিশেষ অ', কাৰ্যৰ বাবে যাব লাগে লগীয়া থাকিলে। তেতিয়া মানে ফেশ্বনটোৱে মানে এটা গুৰুত্বপূৰ্ণ মানে অ', স্থান লয়, মই ভাবো কাৰণ যিকোনো পৰিৱেশতে আমি যিকোনো পোচাক পৰিধানো কৰিব নোৱাৰো তাৰ কাৰণে এটা ফেশ্বনৰ যিটো অ', আইডিয়া থকাতটো গুৰুত্বপূৰ্ণ বুলি মই ভাবো। আহ, তোমাক সুধিব আছিলে যে তুমি কেনেকুৱা ধৰণৰ পোচাক অ' মানে সাধাৰণতে পৰিধান কৰি
মই? মই বেছিভাগতো কুুৰ্তা আৰু পাইজামাই পিন্ধা পিন্ধো মানে। এইটো এতিয়া কিছুমান কালচাৰৰ কিছুমান থাকিলে এতিয়া মই তাতে ধুতি আৰু এ ধুতি আৰু নিজৰ কি কয় পায় কুৰ কুৰ্তা সেইবোৰ পিন্ধো মানে আমাৰ থাকে ন' অসমীয়াবোৰৰ ধুতি কুৰ্তা। এইবোৰ পিন্ধা হয়, এনেই নৰ্মেলি যদি এনে মানে সাধাৰণত যদি কও মই কুৰ্তাই পিন্ধো কুৰ্তা ন ক কুৰ্তা পাইজামা সেনেকে বাকি তুমি কি কি পিন্ধা মানে সাধাৰণ বা কিছুমান বেলেগ বেলেগ ধৰণৰ ফাংচনত?
সাধাৰণতে মই অহ চুৰিদাৰ পৰিধান কৰোঁ যদি মই ঘৰত থাকো। আৰু যদি ওলাই যোৱা হয়। তেতিয়া বেলেগ পোছাক মানে পৰিধান কৰা হয়। যেনে ধৰা তোমাৰ কিবা অহ উৎসৱ পাৰ্বন হল বা অসমীয়াৰ। ধৰা বিহু হল তেতিয়া মেখেলা চাদৰ পৰিধান কৰা হয়। বা বেলেগ কিবা উৎসৱ পাৰ্বনত তোমাৰ লেহেংগা বা শাৰী তেনেকুৱা ধৰণৰ। মানে পোছাক পৰিধান কৰা হয় সাধাৰণতে। অহ তোমাক সুধিব আছিলে যে। অহ তোমাক অহ ফেশ্বনে। তোমাৰ ফেশ্বন ইন্সপিৰেচন কি হয় মানে।
উম। মই এতিয়া এইটো প্ৰশ্নটো এতিয়া মই যে কওঁ সচাঁকে। মোৰ এনেকে কোনো ইন্সপিৰেচন বুলি হয় নাই। এইটো মোৰ মানে এনেই আৰু। নিজাকে আহে ইটো মানে কেতিবা থাকিলে কি অ মই। এনেই আজি এইটো পিন্ধি যাওঁ আজি এইটো পিন্ধি যাওঁ আজি সেনেকে তো মান নিজা মানে তোৰ। এইটো মই কাকো মানে দে দেখি পালে নকৰোঁ নহলে আমি বন্ধু বোৰে যদি একেলগে যদি। এ কি কয় হয় পিন্ধি কাপোৰ পিন্ধিও বিচাৰো তেতিয়া সেনেকেই পিন্ধি যাওঁ কিন্তু। কোনো কাকো মানে মই দেখি সেনেকে ইন্সপায়াৰ নহওঁ ত মানে মই নিজাকে ইটো মানে। ভাবি ফেলে এইটো পিন্ধো নহলে যি মন কৰে বাকী তোমাৰ আছে নি কোনোবা এনেকেই।
তুমি মোৰো প্ৰায় একেই হয় ময়ো মানে। কাৰো পৰা মানে ইন্সপিৰেচন লোৱা নাই। মোৰতো মানে পৰিস্থিতিক। খা পৰিস্থিতিৰ সৈতে নিৰ্ভৰ কৰে আৰু কেতিয়া মানে কেনেকুৱা ধৰণৰ। ফেশ্বন মানে কৰিম। তেনেকে আৰু কলেজীয়া অ ফাংচন হলে তাতে বেলেগ ধৰণৰ। পোছাক পৰিধান কৰা হয় তাৰপিছত তোমাৰ ধৰা অফিচ। বা তেনেকা। জৰ্ব কৰিব যালে তেতিয়া আৰু বেলেগ চাৰ্ট পেণ্ট পিন্ধা হয়। তেনেকে ধৰণৰ মানে পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ মানে। আহ অহ পোছাক পৰিধান কৰা হয়।
অহ বাকী মই যি তোমাক সুধিব বিচাৰিছোঁ কি তোমাৰ। ট্ৰেডিশ্যনেল কাপোৰবোৰ বেছি ভাল পোৱা। ইয়া এতিয়া‌ যিবোৰ এলা মৰ্ডাণ ৱেষ্টাৰ্ণ সেইবোৰ কাপোৰ আহিছে সেইবোৰ তুমি বেছি। পিন্ধি মানে ভাল পোৱা।
মই ট্ৰেডিশ্যনেল কাপোৰ বেছি ভাল পাওঁ। বিশেষকে ধৰা তোমাৰ আগতেও কলো যে উৎসৱ পাৰ্বনে হওঁক বা। কলেজত কিবা ফাংচনে হওঁক। তেতিয়াও মানে অহ ট্ৰেডিশ্যনেল কাপোৰ পিন্ধা যায়। আৰু পূজা পাৰ্বণতো ট্ৰেডিশ্যনেল কাপোৰে পিন্ধা যায় আৰু যদি মই। ধৰা সাধাৰণতে যদি। ঘৰতো থাকা যায় তেতিয়াও মানে ট্ৰেডিশ্যনেল ৱেষ্টাৰ্ণটো ইমান। ৱেষ্টাৰ্ণ কাপোৰ ইমান পৰিধান কৰা নহয় আৰু। তুমি তুমি কি কবা তুমি কি মানে বেছি ভাল পোৱা।
উম ময়োও এতিয়া ট্ৰেডিশ্যনেলে বেছি পিন্ধা হয় কাৰণ এই। টো আমি সৰুৰ পৰাই এইটো পিন্ধি অহা হৈছে আৰু এতিয়া আৰু। হঠাৎ আৰু সেনেকে আমাৰ ক'ব গ'লে সেনেকে মডাৰ্ণো হোৱা নাই এতিয়া আমাৰ অসমখন, যি আমি ৱেষ্টাৰ্ণত কাপোৰবোৰত ইমান কানে মানে আমি মানে পিন্ধা হম, সেইটো কাৰণে মইও এতিয়া ট্ৰেডিচনেল কাপোৰ বোৰে বেছিভাগ মানে ভাল পাওঁ পিন্ধি এতিয়া মই ৱেষ্টাৰ্ণ কাপোৰ বোৰ মানে ইমান মানে এ সে কি কয় মন নাযায় পিন্ধিব আৰু পিন্ধো, কিন্তু নিপিন্ধাকে নাই কিন্তু সেইবোৰ মানে কেতিয়াবা ওলাই গ'লে, সেনেকে মন কৰিলে পিন্ধো। এনে ঘৰতটো মই নিজৰ সেই ট্ৰেডিশনেল কাপোৰ বোৰে পিন্ধো। বাকী তুমি এ কাপোৰ যি পিন্ধা তুমি চবত কে আটাইতকৈ মানে কোনটো ৰঙৰ কাপোৰ বেছি ভাল পোৱা।
মই আটাইতকৈ বগা ৰং আৰু আ নীলা ৰঙৰ কাপোৰ বেছি ভাল পাও বগা ৰংটো তোমা বগা ৰংটো বেছিকে ভাল পাওঁ অ', ধৰা সৰস্বতী পূজা হওক তেতিয়াও বগা পিন্ধিম বা বগা ৰংটো ভাল লাগে আৰু, শান্তিৰ প্ৰতীক হিচাপেও ভাল লাগে, আৰু এনেও ভাল লাগে
আৰু তোমাৰ নীলা ৰংটোও ভাল লাগে বহুত বেছি ভাল লাগে ত' সেই দুটা যদি ফেশ্বনৰ কথা ক'বলৈ যাওঁ আৰু যদি অ' ফেশ্বনৰ কাপোৰ পৰিধানৰ কথা কবলৈ বি বিচাৰিছা তেতিয়াহলে বগা আৰু নীলা, তোমাক মই সুধিব বিচাৰিছো যে তোমাৰ কোনটো প্ৰিয়, আটাইতকৈ প্ৰিয় ৰং কোন কেইটা কাপোৰৰ
উম', মোৰতো অলপমান মানে বেলেগ ধৰণৰ মই মানে যদি গৰম থাকে ন মই গৰমত বগা কাপোৰ বোৰ পিন্ধি ভাল পাওঁ কাৰণ বগা কাপোৰ বোৰ এটা কথাই জানাই, বগা কাপোৰে কি কয় গৰমটো মানে কি কয় এই মানে আঁতৰাই দিয়ে মানে গৰম ইমান সেনেকে ক'লা কাপোৰৰ দৰে মানে গৰমটো নাটানে তে মানে কি কয় গাটো ঠাণ্ডা হৈ থাকে বগা কাপোৰে, সেইটো কাৰণে মই গৰমত মানে বেছিভাগ বগা কাপোৰে পিন্ধো। বগা বগা যিয়ে হওক মানে টি চাৰ্ট হওক, স্প স্পৰ্টিং হওক সেইবোৰ বগ গাই পিন্ধা হয়, বাকী মই গৰ ঠাণ্ডাৰ সময়ততো বেছিভাগ ক'লাই পিন্ধো কাৰণ ক'লা কাপোৰ বোৰে ৰ'দ বোৰ টানে, আৰু কি কয় গাটোও গৰম কৰি ৰাখে সেইটো কাৰণে মই ঠাণ্ডাৰ সময়ত ক'লা কাপোৰবোৰ পিন্ধো। কিন্তু এতিয়া যদি কোৱা মই চবতকে প্ৰিয় ৰং কোন টো মানে মই চবতকে প্ৰিয় যদি কওঁ মই, মোৰো নীলা ৰংটোৱে চবত কে প্ৰিয় কাৰণ মই নীলাটো মানে কি কয় সৰুৰ পৰাই মানে নীলা ৰঙৰ মই বহুত ত ইভেন মোৰ এ প্ৰথম চাইকেলখন কিনিছো সেইখনো নীলাই আছিলে, তাৰ লাহে লাহে কিন্তু মই এতিয়া নীলাৰ পৰা মানে আঁতৰি পেলাই বগাটো অলপ এতিয়া বেছি ভাল পোৱা হৈছো আগতে মানে মই ক'লাটোও ভাল পাইছিলো কিন্তু এতিয়া মই আটাইতকৈ য মৰমৰ য অংগ তোমাৰ বগা ৰঙে বুলি ক'ব পাৰা, বাকী তুমি সোধা কিবা
অ', বগা ৰঙৰ ওপৰত তুমি একেবাৰে সুন্দৰকৈ উপস্থাপন কৰিলা অ' তোমাক সুধিব আছিলে যে আ কাপোৰৰ বজাৰ কৰি ভাল পোৱা নে তুমি? কাপোৰ কিনি বা তেনেকে বজাৰ কৰিব যোৱা নেকি?
অ', মই কাপোৰ ভাল পাওঁ, কিন্তু এতিয়া এতিয়া তুমি যদি সুধিছা তুমি কিমান বজাৰ কৰা, সেনেকে মানে ইমান নকৰো, কাপোৰ যেনেকে উৎসৱৰ সময়তে বেছিভাগ লোৱা হয়। বাকী এনে ঘৰৰ পিন্ধাাপোৰ খিনি আৰু নহয় এনে স সাধাৰণ এই কেতিয়াবা লোৱা হয় আৰু, কিন্তু মই বেছিভাগ মানে বাহিৰত, ইয়াত কালচাৰে কোৱা ইয়াত ট্ৰেডিশনে তেনেকুৱা সেইবোৰ মই উৎসৱৰ সময়তে লোৱা হয়, যেনেকে দেৱালী দুৰ্গা পূজা। বিহু। এনেকেই লোৱা হয়, বাকী আৰু ন' এনে সাধাৰণটো মই ঘৰত পিন্ধা বোৰে লওঁ সেনেকে আৰু এনেকে বাহিৰত যোৱা ইয়াত ট্ৰেডিচনেল কাপোৰ বোৰ লোৱা নহয়, বাকী তোমাৰ কোৱা?
মোৰতো সঘনে কিনা নহয় যদিও, তুমি কোৱাৰ দৰে উৎসৱ পাৰ্বনতে কিনা হয়। বা কেতিয়াবা, কেতিয়াবা মন গ'লে বন্ধু বৰ্গ, বন্ধু বা বা বান্ধৱীৰ সৈতে যাওঁ আৰু কাপোৰ কিনিব। আৰু ভালো লাগে নতুন, নতুন কাপোৰ কিনিলে। ত' তেনেকেই যোৱা হয়, উৎসৱ পাৰবনত কেতিয়াবা যোৱা হয়, তোমাৰ আৰু বা অ', বন্ধু বান্ধৱীৰ সৈতে নতুন কাপোৰ কিনিব ওলাই যাওঁ। আহ, তোমাক সুধিব আছিল যে, তুমি কিমান সঘনে মানে নতুন কাপোৰ কিনা বা নে নিকিনাই বহুত টাইম হৈ যায়।
উম, এতিয়া মই সঁচাকে যদি কওঁ, মই এতিয়া আমাৰ এতিয়া ছোৱালী বোৰে, এতিয়া কাপোৰ লৈ ভাল পায়, যেনে মোৰ বা বৌ এনে লৈয়ে থাকে। এতিয়া ল'ৰা হিচাপকে মই ইমান মানে কাপোৰ লৈ নাথাকো, মোৰ কেতিয়াবা মানে যেতিয়া লাগে কিয় টা ল'ব লগা হৈছে তেতিয়াহে লওঁ। এনেকে মানে নহয় কি উৎসৱ আহিছে, উৎসৱ আহিছে ল'ব লাগিবই, মানে কি কেতিয়াবা লাগে কি অ', এতিয়া লগা হৈছে এইটো লওঁ আৰু সেনেকে। কিন্তু সেনেকে ইমান লোৱা নহয় মোৰ, কাৰণ মোৰ যেতিয়া লাগতিয়া হেন লাগে তেতিয়াহে মই লওঁ। বাকী সেইটোৱে মই, সেইটোৱে কব বিচাৰিছো, তোমাৰ কোৱা।
উম, ঠিকেই কৈছা তোমাৰ কথাৰ সৈতে একমত। আৰু তুমি আহ যেতিয়া ধৰা কিবা অ', বিশেষ উৎসৱ পাৰ্বন হ'ল, তেতিয়া তুমি কেনেকুৱা ধৰণৰ মানে পোচাক পৰিধান কৰা?
উম, উৎসৱত ত' মই সেই কুৰ্তাহে পিন্ধু, কুৰ্তা মানে কুৰ্তাটো এতিয়া মই, বগা কুৰ্তা আৰু বগা পাইজামা সেইটোয়ে পিন্ধা হয়, বাকী কি তাৰে লগত আৰু কি কয় মা, তাৰে লগত আৰু সেইটোৱে থাকে আৰু, সেই দু-দুযোৰ। ৰে থাকে আৰু এ এ, বাকী আৰু মই ক'ব গ'লে, ধুতি, ধুতিটো বহুত কমেই পিন্ধু। ধুতি সিমান নিপিন্ধো, ধুতিটো কেতিয়াবা মানে, এনে উৎসৱত ইচ্ছা গ'লে পিন্ধো। সেইটো মানে এনেকুৱা নহয় সাধাৰণতে কিবা এ পূজা হৈছে ইয়াত তে অকেজন হৈছে মই পিন্ধিম সেনেকে নহয়। তোমাৰ তুমি এনে মেখেলা চাদৰটো সদায় পিন্ধানে, মানে কি উৎসৱ আহিলে নে, এনে কেতিয়াবা কেতিয়াবা পিন্ধা?
মেখেলা চাদৰটো সদায় পিন্ধা নহয়। তোমাৰ ধৰা উৎসৱ পাৰ্বন হওঁক বা, হয়।
সেনেকে কৈছিলোঁ। মানে উৎসৱ আহিলে মানে কেতিয়াবা অকল মেখেলাই পিন্ধা নে শাৰী সেইবোৰো পিন্ধা?
অ', শাৰীটো পিন্ধা নহয় মেখেলা চাদৰে বেছিকে পিন্ধা হয় আৰু।
হয়।
পাৰ্বনত মেখেলা চাদৰ বা ধৰা কলেজত কিবা ফাংচন হ'লে তেনেকে অ' মানে মেখেলা চাদৰে পিন্ধা হয় আৰু। অ', এইখিনিয়ে আছিল তোমাৰ লগত কথা পাতি ভাল লাগিল ফেশ্বনৰ বিষয়ে ধন্যবাদ।
উম, ধন্যবাদ।